অ', ভাল ভাল তোমাৰ।
ভালে। কি কৰি আছ?
আছো এনেই বাগৰি ইফালে সিফালে।
বাকী তোমাৰ খবৰ পাতি কোৱা।
ভালেই
আৰু বতৰটো যিহে বতৰ দিছে বেছি বাহিৰে চাহিৰে নাযাবা আৰু।
চাৰ আজিও বেয়া।
শুনে চৰু খোনে ভিজে এনেকে জ্বৰ হ'ল চাগে উম।
কি হব নহ'ব।
ফালে মেছেজ কৰি আছে তোমাকো কৰি আছে নেকি?
অ', মোৰ চোন আজি দুটা দুটা লাগি আছে।
অ'।
ৰাণী চব অলপ।
উম দিয়া হ'ব দিয়া আমাৰ অ', আমাৰ ইটোৰ পিছত তুমি ৰাণীৰ পিনে যাবা মই তাইৰ পিনে যাম দিয়া। হলে আকৌ আমি দুটা আহিম।
অ', অহা ন অ'। অ', অ', । আমি এতিয়া বহুত কনফিউজত মানে‌ পৰি আছোঁ কৰো নকৰো কৰো নকৰো।
অ' সেইটোৱে মেছেজ কৰি আছে কিবা এটা ভইচ মেছেজ দি থৈছে মই শুনাই নাই ৰবা।
কিন্তু বাদ দিয়া এ আমি যত টিউচন কৰাও হা মানে আৰ্মি হয় হা তাতে মানে কি কয় মানে তোমাৰ ফৰ ক্লাছৰ হা নে ইমান পইচাটো কমাব কাৰক কগৈ কম কৰি দিয়া কম কৰি দিয়া। ক্লাছ ছিক্স ক্লাছৰ কিমান হয় জানা অ' আৰু আৰ্মিৰ হয় চোৱা। কোৱাটাৰ তোমাৰ ছিক্স ক্লাছৰ পৰা ওৱান থাউজেন কে কৰাবলে। চোৱাচোন কেনেকে পঢ়াবা। ওৱা কি কয় ছিক্স ছিক্স ক্লাছৰ অ আৰু লিপ পেপাৰটো কিমান লেন্ডি যায়।
উম! আৰু তোমাৰ ছিক্স ক্লাছৰ পৰা মেথছ আৰু ছাইন্সটো বহুত
বহুত হাৰ্ট, বহুত হাৰ্ট।
নিজে বহুত মাথা মাৰিব লাগে, সিহঁতক পঢ়োৱাৰ আগত।
আগত নিজে পঢ়ি কিনে অত কৰাব লাগে, নিজে বুজি কিনে।
উম!
সেইকাৰণে কওঁ অলপ যদি এনেকে হলে কেনেকে হ'ব ইহঁতৰ ইতনা ডিমাণ্ড হে, ই এনে কেনেকে কৰে।
উম! ডিমাণ্ডটো থাকিবই ন।
অ তই যদি ওৱান ক্লাছৰ, টু ক্লাছৰ হ'লে এইটো বেলেগ।
আৰু তুমিতো, এনে পঢ়াই দিম বুলি কোৱা নাই ন! তুমি লৈছায়ে টিউচন পইচাৰ কাৰণে। ত সিহঁতে, জানিব লাগিব যদি তোমাৰ তাত দিয়ে এইখিনিটো কবাই।
আৰু চোৱা না যদি মই এনে তাৰ এটা টিউচন আছে, তাৰ জবো নাই নকৰিও নাই, তাই মোৰ ফ'ৰ ক্লাছৰ ছিক্সটিন হাণ্ড্ৰেড দি আছে। আৰু ইহঁতৰ যোগ হৈ কিনে ইহঁতে কি কয়- কি ছিক্স ক্লাছৰ ওৱান থাউজেণ্ড দি কৰিবা বোলে।
তে, এনেকে হ'লে আৰু কেনেকে হ'ব।
উম!
তুমি কব লাগে এইটো কথা
ক ডাইৰেক্ট কৈছো মই নোৱাৰিম, ডাইৰেক্ট কৈ দিছো কি উম! একো নাই আৰু। তাতে মানে সুধিয়ে থাকে, যাম বেলেগ নহ'লে বেলেগ তই যদি আজি মোৰ লগত কৰোৱা বেলেগ লৈ লম। ত, মই তাতে চোন বিজি থাকিম ন! দেন এ ইহঁতে যদি আকৌ কয় -কি কৰাই দিয়া তে মই কৰাব নোৱাৰিম।
উম! আৰু তুমি ভাল পঢ়োৱা যিহেতু এনেও ষ্টুডেন্ট পাবা। এতিয়া ইমান এটা ষ্টুডেণ্টক মাথা মাৰি থাকি লাভ নাই। আৰু তুমি ভাল পঢ়ুৱা কেনেতো-বেলেগ ষ্টুডেণ্টৱেও আহি থাকে ন! ত সিহঁতেও নাযায় চাবা, বেলেগত যাই কাৰণে আকৌ আহিব।
অ সেই কাৰণে তাতে কি কই জানা তুমি ভাল পঢ়োৱা, বাট তোমাৰ বহুত ডিমাণ্ড আছে, বহুত পইচা লোৱা এনেকে কয়।
অভিয়াছলি তুমি ভাল পঢ়োৱাৰ কাৰণেতো ডিমাণ্ড আছে ন! বেয়া পঢ়ালে আৰু তুমি ডিমাণ্ড কৰিলা হয় নেকি।
উম!
আৰু ডিমাণ্ড কিনো! এইটো তোমাক লাগিবই ন তুমি নিজৰ টাইম দি আছা ইহঁতক।
অ যদ
তুমি, তুমি নিজে কলেজ যোৱা অ। তুমি নিজে কলেজ যোৱা, কলেজৰ পৰা আহি অ, তুমি এইখিনি কথা ক'ব লাগ বোলে আণ্টি চাব ময়ো ষ্টুডেণ্ট হয়। মইয়ো কলেজৰ পৰা আহো, কষ্ট খিনিতো মই পইচাৰ কাৰণে কৰি আছো ন! মোক লাগে কাৰণে। সেইটো ডিমাণ্ডিং নহয় আৰু আপুনিও বুজিব লাগিব।
আৰু, তাতে বেলেগ বেলেগ যে এটা এডুকেটেড যোগ এইটো কয় নহয় এ এটা এনেকুৱা আছে জানা? সিহঁতে কিমান ভালকে নিজে এইটো বঢ়াই দিয়ে ফিজটো। নকলেও ইহতে নিজে বঢ়াই দিয়ে আৰু সিহতে কেনেকুৱা মানে এডুকেটেড হৈ কিনে আনএডুকেটেড নিচনা দেখায়।
আজিকালি এডুকেটেড বিলাক বেছিয়ে তোমাৰ হেৰি ভাবে কি সিহঁতে চব জানে?
অ'।
এ টিউচনত আৰু কোনোবাই বাৰ্গেনিং কৰে নেকি?
অ' তই যদি মই বেয়া পঢ়াম ভাল পঢ়াম তই চাবিয়ে। তই কপি টো চাবিয়ে।
আৰু তোমাৰ টিউচনত কেনেকুৱা যদি পঢ়োৱাটোতো বেয়া সিফাল দি একো ক'ব পৰা নাই পইচাটো বা বেছি পইচা এবাৰ পইচা ব তুমি নোৱাৰো বুলি কৈছা তেনেহলে যদি পাৰা নাই বেলেগত গুচি গ'লে হ'ল ইমান আৰু বাৰ্গেনিং কৰি থাকে নেকি টিউচনত।
অ' এইটোৱে চোন।
নাজানো আৰু ইঁতৰ কি নহয়
হম কি বা
এনে এনে কৈ কিনে ইহঁতৰ এনে, চবে সুধিব। চব দিন এটা এটা সুধিব, উম কিমান পইচা ল'বা কেনেকুৱা কি কৰা বা? সুধি কিনে যেতিয়া তুমি ফিজ টো কবা বাচ হৈ গ'ল ইহঁতৰ হা হ'ব মই এইটো চাই কিনে তোমালোকক কম এনেকুৱা।
উম কাপোৰৰ দোকান ঠৰি নাই। ন তুমি ক'ব লাগে আনটি কা পৰ দোকান দোকান ঠৰি না, আপুনি বাৰ্গেনিং কৰি আছে যে ইমান?
উম যদি তুমি থ্ৰী থাউজেণ্ড কৰা ইহঁতক টু থাউজেণ্ডত লাগি থাকিব।
উম।
আৰু কি কয় জানা এতিয়া কৰাই দিয়া, আমি উম মানে আগত বঢ়াই দিম। আৰু নবঢ়াই এ কৰি থাকা না কি হ'ব এনে ইমান চোন লৈ আছা। এনেকে কৰে।
টো মিছা কথা তোমাক যদি ফাৰ্ষ্টতে নিদিয়ে তেনেহলে তোমাক
কিয় অ' কেতিয়াও নিদিব।
পিছত যেতিয়া তোমাৰ লগত বেছি ফ্ৰী হৈ যাব পাৰিলে এবাৰ দুবাৰ তোমাক কমাবহে ক'ব যদি প্ৰব্লেম চ্ৰব্লেম আহে। পইচা পাতি বা কিবা আৰু যদি তোমাক এনেও ভালকে পইচা দি থাকে ন, কেতিয়াবা কিবা পইচা পাতিৰ প্ৰব্লেম আহিলেতো তুমিও হেল্প কৰিবা ন কিন্তু এনি টাইম যদি থাকে এনেকে তোমাৰ লছ হৈ যাব।
তে
উ
আৰু ইহঁতৰ কি জানা পুৰা মানে ত পুৰা টাইমত আহা একদম ডিচিপ্লিন। যদি তুমি পাঁচ মিনিটো যদি লেট কৰা ইমান লেট কৰি কেনে কেনে হ'ব ইমান মানে মাথাটো পুৰা খাই যায়।
সেইটোৱে।
অলপ জল্দি আহা আমাৰ বাচ্ছাক খেলিব লাগে। মানে আৰ্মিৰ ন। তে মানে এটা টাইম আছে টাইমত মানে সেহতে খেলে গ্ৰাউণ্ডত যাই কিনে এ কয় কি ইহঁতে খেলিব কাৰণে এনেকে এনেকে কৰে যদি এনেকে এইটো হলে কেনেকে হব কিটো
অ এইটো আৰু তুমি আৰু তুমি তোমাৰতো এটাই টাইম থাকিব ন যদি বাকী ষ্টুডেন্টচৰ প্ৰব্লেম নাই তুমি তাক স্পেচিয়েল ট্ৰিটমেণ্ট কেনেকে দিবা আৰু এইফালে তোমাক পইচাও কমাব কৈ আছে
অ আৰু তুমি এটা মানে এটা ষ্টুডেণ্টত তুমি এক ঘাণ্টা দিয়া এনেকুৱা এক্সষ্ট্ৰা ছিংগল
তে
আচ্ছা আৰু এনেকোৱাও পঢ়োৱা আৰু তোমাৰ ফিজ টোঅ নবঢ়াই
আৰু তোমাৰ যদি অকলে তাক অকলে কৰা নিকি
অঁ
ত' সিটো ফীজটো সিটোৰ ফীজটো এনেও বেছিয়ে হৈ যাব ন অকলে কৰালে
মই কওঁ হ'ব আপুনি কম দিলেও হ'ব আপুনি গ্ৰুপত দি দিব এ নহয় নহয় তাৰ মানে দেউতাক নিদিয়ে মানে গ্ৰুপত
দেউতাকে নিদিয়ে দেউতাকে ফিচো কম কৰিব ক'ব নালাগে ন
অ দেউতাই কি কয় কি হাম ইমান ৰস নিদিয়ে দেউতাই এনেকে এনেকে কব
স্পেচিয়েল ট্ৰিটমেন্ট ল'লে পইচাও স্পেচিয়েল দিব লাগে তোমাৰটো ইউজুৱেলি যিমান লোৱা তাতকে এনেও বেছি হ'ব ন তাৰ তাত আকৌ তোমাক কমাবহে কৈ আছে উল্টা
আমি যে পঢ়িছিলোঁ আমাৰ টাইমত আমি এটা মেথ চাবজেক্ট টো ওৱান থাউজেণ্ড দি কৰি কিনে কৰিছো এক হাজাৰ দি কৰি
আ অ আমিও এনেকে কৰিছো তোমাৰ মই যোনটো ইংলিছৰ কাৰণে লৈছিলোঁ গ্ৰামাৰৰ
উম
তাতে সিটো মোৰ তেতিয়াতে মই কিমান আগত কৰিছিলোঁ ক্লাছ এইটত থাকোঁতে
অ
তেতিয়াতে তোমাৰ আছিল ছিক্সটিন হাড্ৰেড দিছিলে ইংলিছৰ টিচাৰ চ ইয়াতে এতিয়াতো অ অ গ্ৰুপ কত তোমাৰ কচিং চেণ্টাৰ আছিলে
উম
উম সেনে তোমাক হেৰি কৰি আছিলে এ ডাঙৰ বাই কি বাইটি ফোন কৰি আছিল তোমাক হা জল এ গাঁৱৰ বা এজনী ফোন কৰি আছিলে
উম অঁ অঁ
সিহঁতে মাতি আছে কালি এ যোৱা পৰহি কৈছে কৈছে কালি আহিবই লাগিব তাৰমানে আমাৰ এই সনিয়াদিত আলহী আছে একঘৰ সিহঁতে তাৰমানে আমাৰ এতিয়া পুৰা ঘৰৰ নিচিনাই হৈ গৈছে মোৰ বাক ভন্টি বনাইছিলে মানে ব্লাড ৰিলে্চন নাই আক কিন্তু এতিয়া তাৰমানে ব্লাড ৰিলেশ্যনত কেও বেছি মৰম কৰে সিহঁতে এতিয়া তোমাৰ ঘৰৰ আজ টি পৰা মানে বাৰ গৰমৰ বন্ধ পালে, এতিয়া শুনা পাই কালি মাতি আছে। কালি যাবই লাগে মানে, বৌ হঁতৰ ঘৰত লৈ যাব ৰামদিয়াত, সিহঁতৰ পৰা আকৌ।
অহ অহ অঁ।
এতিয়া মানে নগলেও বেয়া লাগে, কিন্তু যাবও উপায় নাই মাৰো জ্বৰ মোৰো জ্বৰ। আজি মোৰ আজি অঁ মোৰ আজি। দিনৰ পৰাই যায়, তাকেই এতিয়া ভাবি আছোঁ সিহঁতে ফোন কৰিয়ে আছে মাতি আছে। এই এতিয়া আকৌ ফোন কৰিলে। কিন্তু যাবও নোৱাৰি নহয় এনেকে দিগদাৰ লাগে গা চা ভাল লাগি নাথাকিলে।
অঁ।
বৰ দিগদাৰ।
একো নাই আৰু যদি ভাল পালে গুচি যাবা আৰু।
অঁ, ভাল পালেতো যামেই বাৰু। আৰু কমকে গা বেয়া হৈ থাকিলেও যাব পাৰি অলপ ওলাই যাই গা চা ভালে লাগিব কিন্তু এ পুৰা একদম বিচনাতে থাকিব লাগিলে নোৱাৰি আৰু।
অঁ আমাৰ টাইমতে আমি ইমান দি আমাৰ অঁ, আমাৰ টাইমতে আমি ইমানডি পঢ়িছিলো ইহতে এ মানে কি
উম।
সিহঁতৰ টাইমতে ইহঁতে কি কৈ চোৱাচোন আৰু কম কৰা আৰু কম কৰা।
আৰু সিহঁতৰতো একো ভাড়া চাড়াও দিব নালাগে ন।
অঁ, চব ফ্ৰী চব।
ভালহে, আৰু আৰ্মিত আছে তো তোমাৰ পইচাও চাগে ভালে পায়।
তে
নিজৰ ল'ৰাটোৰ পঢ়াৰ খৰচ ত' তো ইমান কনজুচামি কৰিব নালাগে আৰু, ভালকৈ পঢ়াব লাগে।
তোৰচোন তোৰ বাচ্ছাটো গ্ৰোথ কৰিয়ে আছে ন।
আৰু নহয় কিছুমান কেনেকুৱা থাকে জানা, মাইকী বিলাক যে তোমাক যে এ তাৰ বাপেকেতো অহা নাই ন কমাব। আন্টি আন্টি জনীয়ে কৈ থাকে চাগে।
অঁ অঁ অঁ
সিহঁতে তা মানে কি জানা তোমাৰ হাজবেণ্ডৰ পৰা নহবও পাৰে। মানে মই এনেকুৱা এনে মই বহুত কেইজনী পাইছো আগতে মই সেইকাৰণে গেছ কৰিছো, সিহতে তাৰমানে হাজবেণ্ডৰ পৰা তুমি যোনটো কবা এমাউন্ত সিমান কয়ে ল'ব, কিন্তু এইফালে বাৰ্গেনিং কৰি কৰি তোমাক কমাব, কমাই কাৰণে আধা পইচা খিনি নিজৰ লগত ৰাখ সেনেকুৱা কৰে বহুতে। সেইফালে তেওঁতো গম নাপায়, তেওঁ থাকে ডিউটিত অঁ তেওঁ থাকে ডিউটিত একো গম নাপায়, ত কৰিলেও এইবিলাক একো গম নাপায় ন।
সিহঁতৰ পইচা আহিলে সিহঁতেৰ একাউণ্টত দি দিয়ে দিয়ে যি টি কৰিব পাৰে সিহঁতে।
উম
হয় এনেকুৱা